হেল্ল'!
অ', কি কৰিছা?
এয়া, এনেই আছোঁ। তুমি কি কৰিছা?
থাকিব আহিছিলো আজি। মানে ইয়াৰ পৰা সেই ইণ্টাৰশ্বিপ আছিলে যে। তাৰপিছতে ইণ্টাৰশ্বিপ মানে ইণ্টাৰশ্বিপ কালি খতম হ'ল। অ', তাৰ পিছত এই ৰিপৰ্ট দিব লাগে, ৰিপৰ্ট লিখিবলৈ আহিছিলোঁ। তাৰপিছতে অলপমান- দূৰত মানে তাৰপিছত থাকিব লগগীয়া হ'ল দেৰি হৈ গ'ল। তাৰপিছত এজনী ঘৰত লিখিলো তাৰপিছত ইজনী ঘ- অকণমান বোলোঁ এপাক মাৰি যাওঁ বুলি আহিলো তাৰপিছত সিহঁতৰ মাকে আকৌ ৰখালে।
অঁ।
তাৰপিছত মাক ফোন কৰি মেলি কৈ দিলে তাৰপিছত থাকিলোঁ আৰু আজি, আমি তিনিজনী এতিয়া একেলগতে আছোঁ। ইজনীকো ঘৰ পৰা গৈ মেলি লৈ আহিলে গে।
অঁ', থাকিলোৱা-থাকিলোৱা এনে- কে নাথাকিলেনো কেতিয়া থাকিব পাবা।
এ' এইবোৰ কলেজীয়া লগ এনকে নাথাকিলে নোৱাৰ কেতিয়া থাকিবলৈ পাম। এইবোৰ দিনেই- থাকি যাব স্মৃতি হিচাপে।
তাকে, অ'।
কি কৰিছাঁ?
মই এনেই বহি আছোঁ এতিয়া গা চা ধুই মেলি ফিল্ডলৈ গৈছোঁ।
অঁ', -অঁ', -কিবা এটা খোৱা-বোৱা কৰিলা।
উমঁ, খোৱা-বোৱা কৰাই নাই।
অঁ', -অঁ', মাঁহত ঠিকে আছে নে? মই ভাত মই চাহ খালো, চাহ তিনিবাৰ খালো, ভাত এবাৰ খালো।
অঁ। উম'।
ফিল্ডলৈ চব আহিছে নে?
চবেই আহিছে বাৰু তোমাৰ বাহিৰে।
মোৰ বাহিৰে চবেই আহিছে ন' মই এয়াহে ভৰিতো দুখ পাই আছোঁ।
ভাল হোৱাগে নাই ন'।
ভাল হোৱা গে নাই বিষতটো আছে মানে।
উমঁ, তুমি এই বেণ্ডেজ এটা লগাই দিবা।
তাকে'হে সেই বেণ্ডেজ এটা লগাব লাগিব। মাহঁত ঠিকে আছে নে?
উমঁ' ভালে। তোমালোকৰ ভালে নে?
ভাল, ভালে-ভালে-ভালে। দেউতা ঠিকে আছে?
উম।
অঁ', -অঁ', -অঁ', -। হেৰি ফিল্ডলৈ আজি যাম বুলি ভাবিছোঁ আকৌ এয়া এইফালে আহিলোঁ, থাকিলোঁ- সেইকাৰণে বোলো আৰু যাবলে নহ'বগে আৰু।
উম, আজি আজি তাকে মই ইয়াৰ পৰা আবেলি দৌৰিব যাওঁতে- এতিয়া অকণমান আগত দৌৰিব যাওঁতে কঠাল মানে কেঁচা কঠাল আৰু- ভোক লাগি আছিলে কেঁচা কঁঠাল দুটা মানে দুফুটা খালো। খাই পেলাই দৌৰিছো গৈ দৌৰিব পৰা নাই নহয় ইমান পেটটো বিষাইছে।
উম-উম, সেইটোৱে খাব নালাগিছিল তেনেকে।
খাব নালাগিছিলে মই আকৌ খাই গ'লোঁ।
অ'।
তাৰপিছত দৌৰিবই নোৱাৰিলোঁ। চাৰি পাক অঁ', নহয়, টাইমটো মিলিছে এই যোৱাৰ আগত খাই গৈছিলো।
অঁ।
তাৰ পিছতে মানে চাৰি পাক দৌৰিলো আৰু আৰু দৌৰিব নোৱাৰিলো লাহে লাহে দৌৰিছোগে লাষ্টত আৱ
অ অ এই বাজনী আহিছিলে নে?
অ আহিছে আহিছে
অ অ টাইম চাইছিলা নেকি?
আজি তাকে আজি টাইম নাই চোৱা আজি নৰা বগৰীলৈ আহিছে অ নহয় আহোম ব'গৈ
অ অ বাই এজনী আনিছিলে
অ বাইজনীয়ে আনিছিলে
অ অ অ তাকে সে বতৰ কেনেকুৱা বাৰু সেইফালে এইফালে বতৰটো বৰএটা ভাল নহয় মানে বৰ
এপিলে অ এইফালে এইফালেও তেনেকে বিজুলী মাৰি মাৰি আছে অলপ
উম তাকে সে ৰাতিলে বৰষুণ আহিব নেকি এইফালে জেগাবোৰ ইমান দৰ দেখিছো পাই মই, মই তাকে কৈছো মানে গোটেই পানী পানী হৈ আছে ইমান দহ জেগা বোৰ আমাৰ ফালে যে দ' যে আমাৰ ফালতকো দ'মানে এইফালে জেগাবোৰ
অ
মা ভাত-পানী বনাইছে নে কি কয়
মা ভাত বনোৱা নাই এনেই বাহিৰতে বহি আছে অলপ
অ অ
অ এতিয়া বান্ধৱীৰ ঘৰত ভাত কিহেৰে?
যা নো কিহে বনাই গম পোৱা নাই এতিয়ালৈকে
অ বান্ধৱী ঘৰত কোন কোন আছে?
মই পৱা নাই পৰিছো এতিয়া জাছ বিচনাত তাই আছে, তাৰ পিছতে ভাইক, মা আছে, দেউতা আছে ককায়েকে চি আৰ পি এফত পাইছে নেকি এতিয়া ট্ৰেইনিত আছে
অঁ অঁ
আৰু এজনী লগৰ আছে ওচৰৰে আমি, তিনিজনী এটা ৰুমতে সেটি দুজনী বি চনাত শুই আছে, মই পকাতে এনে গাঁওতো লৈ ফেনৰ তলতে শুই আছোঁ
উম গৰমটো বৰ পৰিছে আৱ একদম
গৰমটো একদম পৰিছে অ আজি আমাৰ বাহতো আছে নহয় ঘৰত বাহত আহিলে তিনদিন, চাৰিদিন মান হল বা আৰু বা ল'ৰা ভাগিন মানে অ আহিলে চাৰিদিন মান হ'ল আজি। অ অ তাকে এবা আমাৰ গুছ লৈছে আৰু মাটি ৰোৱা কি হয় চাওঁ তোমালোকৰ মাতি ৰুইছে নেকি?
আমাৰ ৰোৱা হোৱাই নায়
অ অ আমাৰ আজি গোছ লৈছে আৰু উম উম
অ অ
আমা আজি গোচটো লৈ থৈ দিছে কি হয় আৰু
তাৰপা ঘৰলে কেতিয়া যাবা কাইলে?
ঘৰলে কাইলে যাম অ সোনকালে যাম বেলেগ অকণমান ৰাতিপুৱা
উম, কালিলৈ চাগে আবেলি মানেহে ফিল্ডলৈ আহিবা?
অ, আবেলি মানে যাম চাগে, ফিল্ডলৈ এপাক। নোৱাৰিলেও দৌৰিব। যাব মন যায় যে।
আহি থাকিলে আহি থাকিব মন যায়। তাকে মোৰ এতিয়া বন্ধই হৈ যাব নেকি, এইফালেদি যোৱা।
কিয়?
সেই তোমালোকৰ মানু্হ ঘৰ সেইফালেদি এক পাক ঘূৰিহে যাব লাগিব। উম মোৰ কিবা ভয় লাগে। এইখিনিত- এইখিনি মানুহ মৰা নাই জানো?
অঁ।
মানে কেইদিন মান আৰু এ এনেকে ইফালেদি ঘূৰি। এনে যাব
দিনতেও আহিবলৈ ভয় লাগিব নে?
নহয়, এতিয়া আহোতে সন্ধিয়া হৈ যায় ন।
অ- অ- অ, তুমি অকলে নেকি নে তোমালোকৰ সেইফালে?
তাৰপৰা আকৌ মৰ্ণিং। অ, সিহঁতি হেৰিহঁতো যোৱা নাই, লগৰ কেইজনী।
অ- অ, তুমি অকলে মানে সেইফালৰ।
আজি তাকে নগলে লগৰ জনী মোৰ ইমান মানে কলেজৰ পৰা বেয়া লাগিছে। কোনোবাই লগত গৈ- গৈ।
অ- অ।
তাৰপাৰাই দুইজনীকে সুধিলো নাই এজনীও নাযায়।
অ। তুমি আকৌ হস্পিতেললৈ যোৱাৰ কাৰণে কেতিয়লৈ যাবা?
মই যামে, এই বা জনীৰ লগতে যাম বাৰু। বাজনী হেনো ভাল হোৱা নাই।
তুমি কাম এটা কৰা একদম ভালদৰে কৰি ল দেই এই বেমাৰ- আজাৰ। মানুহৰ স্বাস্থ্যটো আচল কথা দেই, গুৰুত্ব দিয়া।
সেইটোৱে। এতিয়া বা জনীক হেৰি ৰুই হৈ লওক, তাৰ পিছত যাম বুলি কৈছে মাকৰ হতে।
অ।
তাৰপৰা মইও সিহঁতৰ লগতে যাব লাগিব।
স্বাস্থ্য পাতি ভালকৈ লোৱা পায়, স্বাস্থ্যতো মানুহৰ দেহা থাকিলে থাকিলে বেহা। স্বাস্থ্যটো ভালে থাকিলে কাইলে কিবা এটা কৰিব পাৰিব।
সেইটোৱেটো।
যেনেকে হ'লও স্বাস্থ্যতো বহুত মূল্যবানো অ। এবাৰ গলে মানে আকৌ নাপায় আৰু।
অ, ইমান দেখাই আছোঁ। ডাকক্তৰ যিমান হেৰি কৰি আছোঁ, পৰামৰ্শ লৈ আছোঁ। নাই এটাও ভাল হোৱা নাই। মানে বেমাৰে টেবলেটে মিলা নাই।
বেমাৰে দৰৱে মিলা নাই। আৰু তেনেকে হলে বেছি তেনেকে খেলি- মেলি হৈ থাকিলে বেয়াহে। গম পাইছে নাই। এজন ডাক্তৰক ভালকে দেখুৱাব লাগে। অ।
অ।
এজন ডাক্তৰকে ভালকে দেখুৱাব লাগে।
উম, তোমাৰ ফালে নেটৱৰ্ক নাই নেকি?
এইটো শুনিছ নে? হেল্ল
অ শুনিছো।
অঁ তেতিয়া ভাদে দেখুৱাম আৰু ডক্টৰক।
উম তুমি তাপা এন চি চি কেম্পলৈ যাবা নাই?
এন চি চি কেম্পৰ কথা কৈছা নি? অ শুনিছো মই।
অ যাবানে নাই?
অ তাকেহে চাই লও কি কৰো জানো। যদি যাব পাৰো, যাওঁ একো অসুবিধা নহয় আৰু।
অ সেই একো অসুবিধা নহয় আৰু উম উম। যাব লাগে এনেকুৱা সেইবিলাকতে।
আৰু
উম
মা হতে তেনেলে ঠিকে আছে, কথাল চঠাল‌, আম চাম খুৱাবলে পাইচা নাই?
আম খালো বাৰু এইবাৰ তাৰপিছতে হেৰি কথা হাল হে নাই আমাৰ ঘৰত।
অ অ
কঠাল হেৰি কাটি পেলালে।
অ অ হয়। আমাৰ আম খাই আছো বাৰু কিন্তু ঘৰৰ কঁঠাল খাবলে হোৱাই নাই ঘৰৰ কঁঠাল পৰাই নাই মানে। ছটামান লাগি আছে আমাৰ ইমান ডাঙৰ গছ নহয় মানে সৰু গছ এ। দুবছৰমান হৈছেহে লাগিবলে লোৱা নে এবছৰমান হৈছেহে লাগিবলে লোৱা।
আমাৰ হেৰি পোকে খাইছিলে তাৰপা কাটি পেলালে অলপ বেয়া হৈ যায়। মানে কঠালবোৰ সেইকাৰণে কাটি দিলে।
আহ অ
হে কঁঠাল কেলে জানো কেঁচুৱে ধৰে গছবকতো। আৰু কঠাল বকতো আমাৰো তেনেকুৱা পায় এই পানী পায় কেনে তেনেকুৱা নেকি। আমাৰ মানে কঠালৰ বস্তু তত মানে এজোপা এজোপা কাটিয়ে পেলাই।
উম উম
তেনেকুৱাও থাকে সেইকাৰণে তেনেকুৱা হয় নেকি, বহুত কিবা
উম, কঠালৰ গুটিটো খাই ভাল লাগে। উম কঁঠালৰ গুটি খাই ভাল পোৱা নে কঠালৰ গুটি খাই ভাল পোৱা নে?
কথা কথা
উম তোমাৰ মাতটো অহাই নাই। অ অ হ'ব দিয়া।